হেল্ল'
হেল্ল' অ', শুনিছে
অ', শুনিছো বন্ধুৰ খবৰ কেনেকুৱা এ আছো দেই।
মোৰ যে মোৰ যে ভালেই, তোমাৰ?
অ', অ' ভালেই বাৰু।
অ', অ', পিছে আজি, হা
পিছে মা দেউতাহঁতৰ খবৰ খাতি ভালেনে
মোৰ ভালে দে, তোমাৰ?
অ', অ' মোৰো ভালেই।
অ', অ'
বাকী ভাত পানী খালা
ভাত পানী যে খোৱা নাই হোৱা যে এতিয়ালৈকে কিন্তু
অ', অ', অ', অ'
ঘৰত।
তাৰ তাৰমানে আজি অলপমান দৰমহা পালো
অ', মইও
তুমি জানাই আমাৰ লৰাবোৰ জানো কি খাই পোৱা গাহৰিও খাই ভাল পোৱা হয়ানে গাহৰি অলপ ঘৰলৈ লৈ আনিলো।
অ',
মায়ে গাহৰি নাখায়। মা দেউতা গাহৰি নাখায় বাৰু। সিহঁতে ভকত মানে, অলপমান পাণ হজা মানুহ নাখায় সিহঁতে।
অ', অ',
এ, ভাইটিয়ে মই বহাগ বেলেগকে বনাম বুলি বনাই আছে ভাইটিয়ে।
পিছে তুমি এতিয়া কি কৰি আছা?
মই এতিয়া, ভাত খালোঁৱেই বাৰু মইতো, মই এতিয়া বহি আছোঁলো, মোবাইল চাই আছিলোঁ এতিয়া।
তুমি মোবাইল পুৰা চোৱা ন'?
ম'বাইল পুৰা চোৱা মানে চাওঁ আৰু মাজে-মাজে।
সদায় বন্ধ কৰ চকু নষ্ট হৈ যাব।
অ', হয় বাৰু অ'
বন্ধু তোমাৰ আজি কথা এটা হা।
অঁ', ক-ক-ক।
আজি কথা এাৰ বিষয়ে আমি, আই কৰো, আলোচনা কৰো আক'।
অ।
যিহেতু তুমি মই, বেলেগ-বেলেগ এখন স্কুল বা বিদ্যালয়ত পঢ়া।
অ', অ', হয়-হয়।
তুমি তোমাৰ তেতিয়াহ'লে প্ৰথম শ্ৰেণীৰ পৰা হৈ পি, এতিয়া যিহেতু আমি এক ডিগ্ৰীলৈকে পঢ়িলো।
অঁ', অঁ'।
এতিয়া তুমতে কেনেকুৱা, কি হ'ল, সেইবোৰ কথা ক'ব পাৰিবি নেকি? পাৰিব নেকি, যিহেতু আমি, দশম শ্ৰেণী কাৰনে বেলেগ সি পঢ়ছো, এতিয়া আমি একাদশ, দ্বাদশে পঢ়িলো একেলগত।
অঁ', অঁ', হয়-হয়।
তাৰ বিষয়েদি, এটা সৰুৰ পৰা কেনেকি কি কৰিছিলা, সেইবোৰ ক'বা নেকি? তুমি এতিয়া, অগন বাদিপা যোৱাৰ পৰা, ময়ো ক'ম বাৰু।
অঁ', অঁ', অঁ'।
তোমাৰটো কৈ লোৱা নেকি?
অ', অ', অ'। মই, প্ৰথমৰ সৰু বা ক'। ক খ এনেকে হেৰি স্কুল নগ'লোঁ বাৰু, যোনটো হেৰি ওৱান প্ৰথম, ওৱান। প্ৰথম শ্ৰেণীৰ পৰাই গ'লোঁ মই স্কুল। স্কুল মানে অঁ', তাৰপৰা এনেকে, উ', লাহে-লাহে গৰু গ'লো আৰু তেতিয়া আৰু স্কুলটো সৰু আছিলো ন', এতিয়াতো মনত পৰিলে অলপ হেৰি লাগে, সৰু কথা স্মৃতিবোৰ।
লাহেকে ডাঙৰ হ'লোঁ। দুই ন, টু ক্লাছত পালোঁগে। আৰু সেই সময়তো, বহুতো সেই সময়ততো ইমান প্ৰচলন, মোবাইল ফোনৰ প্ৰচলন আছিলে।
হয়-হয়।
উম', আৰু তেতিয়া লাহেকে থি ফ'ৰ পালো, এতিয়া লাহেকে জানা বুজা হলো। লাহেকৈ, এ শ্ৰেণী পাছ কৰি, এ শ্ৰেণী পাছ কৰি, এতিয়া লাহে-লাহে মই এইবিলাক, বৰহলুঙৰ পৰাই মই এইবিলাক পাছ কৰিছিলোঁ বাৰু। সকলোৱে, ফাইভ ছিক্স এইটলৈকে, তাৰপিছতহে মই নাইন, নাইন আৰু টেনটো মই হাইস্কুলতহে, লগাইছিলোঁ। লগালোঁ বাৰু এনেকৈ। তাতো তাতো, নাইনতো প্ৰথমৰ এবাৰ বেয়াই হৈ গ'ল বাৰু।
তাৰপিছত আকৌ সাৰ নেমানি ভাবিলোঁ যে পাৰিম মই কিয় নোৱাৰিম। আকৌ তেনৰ মেট্ৰিক পৰীক্ষাটো দিলোঁ, তাতো ভাল ফাৰ্ষ্ট ডিভিজন, উম' হৈয়ে উত্তীৰ্ণ হ'লোঁ বালোঁ। তাৰপিছত আকৌ এতিয়া আৰু এতিয়া ক'ব, আকৌ এতিয়া মই। হেৰি
দীঘল কলেজ ডিব্ৰগড় কলেজৰ পৰা ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ দুইটা ক্লিয়াৰ কৰিলোঁ আৰু দেই।
অ' ভাল ভাল।
হাই হায়াৰ ছেকেণ্ডেৰীটো বাৰু, প্ৰথম ফাৰ্ষ্ট ডিভিজনেই গ'লোঁ বাৰু।
অ'।
উম, হেৰ' দুটাত লেটাৰ লেটাৰলো সেনেকে আৰু।
অ' ভাল ভাল আৰু তুমি দুটাৰ বিষয় এতিয়া, কিহঁত কিহঁত ল'লা দুটা বিষয়?
মই এটা হৈছে পলিটিকেল চাইন্স আৰু আনটো হৈছে আছামিছত ল'লোঁ।
অসমীয়া আৰু অ' সমাজত্বত।
অ' উম, পলিটিকেল পলিটিকেল।
সেইটোতো অসমীয়াত নহয়টো সমাজত্ব বুলিয়েই যে সমাজত্ব মানে এ, এ, ৰাজনীতি।
অ', অ' ৰাজন' অ' হয়।
ভাল ভাল।
উম, উম, অ', অ' তুমি কা তুমি কিহত
মই ক'বলৈ গ'লে আগতে যাতকে স্কুল যোৱা নাছিলোঁ দেই।
অ', অ', অ'।
দিয়ক। অ' মা বা আমাৰ বৌমা আছে।
অ'।
মোক তেখেতলোকে তেনেকে মোক দিষ্টত থৈ আহেগে। মানে মই প্ৰথমে জোনটো অগনবাদি তাত সিহঁতে থৈ আহেহে। মই মই সিহঁতৰ পাছে পাছে আকৌ ঘৰলৈ আ, আ, আহি যাওঁ।
অ', অ', অ'।
অ' নহ'লে তেকিয়াবা টাইমে মোৰ লেট্ৰিন লাগিছে বুলি কৈ পিনে মনে মনে পলাই আহি পেলাওঁ।
অ', অ'।
মানে হেনেকে যেন কেইবা দিনো চলিলে দেই।
অ', অ'।
ডাঙৰ ডাঙৰ ল'ৰা ল'ৰা সেইবোৰৰ লগত কঠোৰ কাম কৰি থাকোঁ।
অ', অ'।
তাৰপা আ-আ-আৰু এদিন আমাৰ বমাহঁতৰ বহুত খং উঠিলে। বমাজনীৰ বৰমাজনীৰ অ'।
অ', অ'।
তাৰ কাৰণে মোক এনেকুৱাকে পিটিলে নহয় এচাৰিৰে।
অ'।
মোৰ মোৰ সেই কথাটো আজিও ম-মত পৰি আছে, তেখেতে কৈছিলে
হুম।
তোমাৰ যদি স্কুল যাবলৈ ইমানেই মন নাই নেযাওঁ বুলি কৈ দিয়া, কিয় ইহঁতে কেলে ইহঁতে আমাৰ মানে কষ্ট দি থাকা বুলি কৈছিলে।
অ', অ'।
এতিয়া এনেকে মাৰিলে নহয়, তোৰ তাৰমানে ক'ব গ'লে আগফালে কোৰখন, কোৰখন চলিছে।
অ'।
তাৰপাছত টিং এটা আগফালে তাৰমানে আনিছে মইে মানে হঠাৎ শুইছিলোঁ তাৰমানানে কিমান দ'ম তিন বছৰ, চাৰি বছৰমানান হৈছিলে মানে পাঁচ বছৰমানান হৈছিলোঁ।
উম, উম।
মানে পাঁচ ছ সাতজন মানুহে আজিলে প্ৰথম মানে যায়হে অকণমানিলে
উম।
তেতিয়া পাঁচ বছৰৰ সময়তে তেতিয়া গৈছিলোঁ আকৌ। যদি যদি তুমি যদি আজি যদি লেটিং কৰিব নোৱাৰা তোমাক আৰু আৰু মাৰিম বুলি কৈছিলে।
অ', অ'।
আমি তেতিয়াতো ইমান ভয় খালোঁ নহয়, তেতিয়া পৰা আজি স্কুল গ'লো বুলো আজিলৈকে স্কুল ক্ষতি কৰা নাই। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
আঘৰ ন?
অ হা ভাল দে ক ক বুজিবা নাই?
অ কওক এই আগৰ দিনবোৰ কি
হয় হয়।
অ। আগ আগৰ দিনবোৰো যেন কিবা এটা সেই স্কুলীয়া জীৱন বা সৰু ঠাকুৰে কিবা এটা সুকীয়াই আছিলে এ ননেকি স্মৃতি এতিয়াও আছে স্মৃতিটো। পাহৰিবোঁ কেতিয়াও নোৱাৰিব সেইটো।
কি ক'ম আৰু মই যিখন তাৰপা অগনবাৰি পাছ কৰি আহিলো।
অ অ।
তাৰ পৰাা মই গ'লো প্ৰথম শ্ৰেণী প্ৰথম শ্ৰেণীত মোৰ এবাৰ বেয়া হল বাৰু।
অ অ।
বেয়া হোৱা বেয়া হোৱা বুলি ক'ব নোৱাৰো ক'বও পাৰি কিন্তু আমাৰ মা আৰু দেউতা বৰমা তমানে মই আখৰ খুবেই তাৰমানে একো আষা মানে অৱ একো জনা নাছিলো।
উম।
তাৰোৰমানে সেইকাৰণে সিহঁতে মোক এই বস্তু তি বহাই দিলে ত তুমি আৰু বঢ়াইতে অহা বছৰৰ পৰা
অ।
তেতিয়া সি ইমানে কান্দো নহয় অও বন্ধু। কি কৰম মানে এইেইবোৰ কথা এতিয়া মত পৰি থাকে। আম জিবোৰ লগত কিছিলো সিহঁতে মোতকে এটা শ্ৰেণীৰ ওপৰত আছে মই তলত আছো সিহঁতৰ লগত।
অঁ।
মানে ভাবিলে কিবা বেয়া লাগি যায়।
হয় হয় এতিয়া অ।
তাৰ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী পঢ়িলোঁ কিন্তু তেতিয়ালৈকে মই একো জনা নাছিলোঁ।
অঁ অঁ।
মই যেতিয়া পঞ্চম শ্ৰেণী পালো তাৰ মানে আমাৰ বাইদে অজনী আহিলে বৃষ্মি ৰেখা বুলি বেলেগ বাদল নাহিলে।
অঁ।
তেখেতে আহি আমাক যে এনেকুৱাকে যে সালে নহয় আখৰ তাৰমানে ক'বলৈ গ'লে এই একেইচা গৰি আমি দুদিন নাযায়।
অ।
মানে গোটে গোটেই বহী খনৰ এ এখিলা এখিলা দুখিলাৰ পিছত অ' অ' অ' সেনেকে লিখ প দিছিলে। তাৰ পা আ ই এইবোৰত যিমান আছে তাৰমানে।
অ' অ'।
মানে এই অসমীয়া। পৰাই ইংৰাজী সকলো তাৰমানে এটা এটা আখৰ এখন এখন বহি। লি লিখি নিব দিয়ে।
অ'।
মানে তে অকল আমি নহয় নহয় আমাৰ তাৰমানে স্কুলত যিমান ল'ৰাছোৱালী গোটেই কেইজন তাৰমানে স্কুলৰ লৰা।
উম।
যদি তেখেতে যদি তেখেত সেই বাৰু যদি নহাতে নহয় আমি আজি তাৰমানে এই পৰ্যায় থাকিব উম নোৱাৰি দেই থাকিব সেইটো আমিযে এতিয়া একেটা পঢ়ি আছো।
তাৰপিছত মই ফাইভ পালোঁ ফাইভ পাছ কৰিলোঁ সেইবেইটা হাইস্কুল সেইবেইটা। প্ৰাথমিক বিদ্যালয়ৰ পৰা।
অ'
তাৰপিছত মই আকৌ গ'লোঁ হেউলা হাইস্কুল
অ'
নাই সেনেকে আৰু পাছ কৰিলেও তা তাতো বন্ধু বহুত। বহুত হাই কৰিছো আমি সেনেকে গৈ গৈ পালে ক্লাছ নাইন মানে নৱম শ্ৰেণী পালোগে ন।
অ'
সেই ন নৱম শ্ৰেণী পাওঁতে আমি ইমান দুষ্ট কৰিছিলো নহয় আমাৰ লগৰ ঘৰৰ কেইজন।
আহ
ত ত তোমালোকে কৰি পাইছা নাবা এই ছোৱালীবোৰ মোৰ কিবা এনেকুৱা। লগাই দিয়ক আকৌ হেৰি বস্তু এটা পাই সেইবোৰ। ছোৱালীৰ মূৰত লগাই থাকে নহয় আমাক এনেকে ছাৰে পিটিছিলে নহয়।
অ'
মই নামটো মই পা নামটো মই। পা পাহৰি গৈছোলো আপুনি চিনি পাইছে নেকি কিবা গুটি দেখাই গৈছে। মানুহৰ চুলিত লা লাগি থাকে।
অ', অ', অ'
অ', সে সেইটো সেইটো নহয় সকলো। ছোৱালী বোৰৰ গাত লগাই দিছিলোঁ তাৰ কাৰণে আমাক তাৰমানে এঘণ্টা ধৰি ইমান ইমান গৰমত ৰাস্তাত। সকলো ল'ৰা ছোৱালীকে সকলো ল ল'ৰা খিনিকে থকা থৈছিলে নহয় কাণত ধৰাই পিনি।
উম উম
তুমি এনে কেনেক কাণত ধৰি প পাইছা নাই
এইক নকবা আৰু দেই ছাৰ আগতেতো আগতেতো চিনাক কোনোবা এটা নাজানিলে বিষয়ে ছাৰে বাহাৰত বাহিৰেত উলিয়াই থৈ আঠুকঢ়াই আঠুকঢ়াই থ'ব আৰু।
অ', তুমি পাইছা মানে
অ', ল'ৰালিকালৰ অহ।
ক অ', ক'বলৈ গ'লে হা আমাৰ দিনতে ভাল আছিলে আজিকালিতো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে একো এটা না একো কৰিবই নোৱাৰে না
ট' উম নকৰে আজিকালি চা চা ছা ছাত্ৰ ছাত্ৰীসকলেতো শিক্ষকৰ শিক্ষকে কোনো হাত উঠাব নোৱাৰে।
হয় হয়।
উম, সাতখন এখন যে উম।
আজিকালি এক
অ', কওক
ফূৰ্তি বাছ কৰিছিলো।
অ',
স্কুললৈ গৈ পিনি স্কুলতে মাৰ্বল খেলিছিলোঁ টি টিফিন টাইমত।
অ', অ',
অ', কব গলে এতিয়াতো জানো পথাৰতে পথাৰ পথাৰৰ দিনত আম আম সৰে কঁঠাল সৰে লোকৰ বাৰীত কঁঠাল চুৰ কৰি আনোগৈ আম খাওঁগে, মানে কি কৈছোঁ সেইবোৰ কথাত আমি এতিয়া কব নোৱাৰি আৰু, তোমালোকে সেইবোৰ তিছৰ দিনত আম, কঁঠাল এইবোৰ আনৰ ঘৰৰ পৰা আনি খাই পাইছা নাই
এ, পাইছো, পাইছো, আগৰ দিনতটো স্কুল বিলাক সুকীয়া বেলেগ আছিলে ন বন্ধু।
হয়, হয়, হয়।
আগ আগৰ দিনতটো ৰাতিপুৱা উঠিব, আকৌ, আকৌ হাল মাৰিব যাব লাগিব। পথাৰলৈ, তাৰ পৰা বোকা পানী আকৌ তাৰ পৰা বোকা পানীলৈ, আকৌ বেগ তালে আঠটা বজাতেই আকৌ স্কুল পাবগে লাগে।
য যদি আঠটা নাপাওঁ, তথাপিও আকৌ ছাৰে কিম, ছাৰৰ এ-এ এচাৰি কোবৰ ভয়।
অ', অ', সেইটো কাৰণে তোমাৰ কিয় ইমান দেৰি হ'ল
আজিকালিটো